হেল্ল' এ আছো শুই আছো কোৱা। শুই আছো, শুই।
ভাত পান, ভাত পানী খালা?
খালো খালো। তুমি?
খালো খালো জাষ্ট খাই উঠিছো।
উম হয় নেকি উম
হেল্ল'
মাৰ লাগে মাৰ
নেট নাই তোমাৰ নেটৰ্ক নাই।
কোনো নাই নেকি?
উমহম আৰু বেকগ্ৰাউন্ড মিউজিকটো আহি আছে হা হেল্লো'
কি কৈছা?
বেকগ্ৰাউণ্ড মিউজিক আহি আছে বোলো।
এতিয়া শুনা নাই?
উম।
মোৰ যে এইটটি টু হৈছে আৰু বহুত আছে।
এইটি টু হৈছে, আৰু ওৱান আৱাৰ আছে তোমাৰ।
উম।
মোটামুটি আৰু তুমি সাত-আঠটা কল কৰিব লাগিব।
উম, মই কৰিব লাগিব নে মোক কৰিব লাগিব?
তোমাক কৰিব লাগিব আৰু, সেইটোৱেই।
উম।
তুমি বেলেগৰ লগত কথা-বেলেগৰ লগত ছো-কথা পাতিবা ছোৱালী মানুহৰ লগত?
মই?
উম?
উম মই বেয়া পাওঁ, নেপাতোঁচোন, কিয় বেয়া-তেওঁ মানে ছোৱালীবোৰে যে মানে কথা-চথা ভালকে হেৰি নকৰে, মই সেইকাৰণে নাপাতোঁ।
উম।
মোৰ টাইমত মোক ইমান মানে ছোৱালীক পোৱা নাই, সেইকাৰণে মই বেয়া পাওঁ।
উম।
ভাত কিহে খালা? উ
মাংস দি খালোঁ, মাংস দি।
কি মাংস?
বইলাৰ।
উম কোনে বনালে তুমি?
মায়ে, কোনে বনাব আৰু, মা
উম। কোৱা এইটো যে মই কৰাটোহে শুনা, মই ক
হুম হুম হুম?
মানে মই কৰাটোহে সেই খিনি ওলাইছে ন, কৰাটোৱে।
মানে বুজা নাই কি কৈছা, মাতটো ফাটি ফাটি আহিছে।
হেল্ল'
উম।
সেই মই যোনখিনি জুখিছোঁ যে
উম।
কেলকুলেট কৰিছোঁ, এইখিনি মই নিজে কল কৰাখিনিহে ওলাইছে। বেলেগে কল কৰাখিনি
কিয় ওলাব, তুমি কল কৰা খিনিও ওলাব, বেলেগে কল কৰাখিনিও ওলাই।
উম
বেলেগে কল-কল কৰা খিনি আকৌ কিয় ওলাব তোমাৰ তাত, তোমাৰ তাত তোমাৰ খিনি ওলাব, তোমাক যিমান কল কি কৰিছে, তুমি যেনিবা এটা জানিব পাৰিবা যে তাত তোমাক কোনটো নাম্বাৰ পৰা তোমাক কল কৰিছে, এতিয়া এইটো কৰাৰ পিছত তুমি এইটো নাম্বাৰ তুমি চাব পাৰিবা।
উম নিছি ইফালে যা না মই যে এইবিলাক। চম্ভালিব বহুত খং উঠে মানে। কোৱা।
হেৰি, বুজি পালানে নাই?
হা?
বুজি পালা নে নাই?
উম', পালো দিয়া। কাইলে কৰিব পাৰি, এ' কাইলে কৰিব পাৰিব ন? তেৰ তাৰিখে?
কাইলে দিনটো আছে আৰু।
উম'। হম এতিয়া কথা নাপাতা আৰু মানে, মানে বেলেগৰ লগত।
পাতিম এতিয়াটো বহুত দেৰিলৈকে কথা পাতিম।
হুম।
এতিয়া খাই বৈ লৈছো হে।
উম' কেইটা লৈকে পিটিবা?
যেতিয়ালৈকে এইটো খতম নহয় আজি, তেতিয়ালৈকে কথা পাতি থাকিম, তাৰপিছত চিনেমা চাম আৰু। শুই যাম।
অ। কয়া।
তাকে এতিয়া। তোমালোকৰ গৰম বন্ধ দিছে ন?
নাই ঠাণ্ডা বন্ধও দিছে। আমাৰ ইয়াত ঠাণ্ডা, আমাৰ ইয়াত ঠাণ্ডা, অ।
ঠিকে আছে ঠাণ্ডা যদি।
উম' বৰফ পৰিচে আহি যাবা। দো।
শুনি আছোঁ, শুন-শুনি আছোঁ, শুনি আছোঁ।
পৰিছে আহি যাবা।
তুমি আকৌ বেয়া পোৱা আহিলে।
আহি যাবা, বৰফ পৰিছে। বেছি যেতিয়া গৰম পৰিব ন, দুপৰীয়া টাইমত, সেইদিনাখন গুচি আহিলে হ'ল।
হ'ব।
কোৱা, অ। কৰিব আই।
এইটো শুৱাই দিয়া দেই।
মোৰ ওচৰত নুশুৱে, অহা তাই যাব মানে মোৰ মা নামঘৰ পৰা অহাই নাই যে।
ইমান দেৰি হৈছে।
উম'।
উম। তাকে।
তোমাৰ কেইটা হ'ল।
মোৰ। বাৰটা মান হ'ল। মোৰ বেছি নাই মই মই ওৱান ফৰ্টিচেভেন বুলি
বাহ বহুত টাইম লেতা ন
হম
বহুত টাইম কাটা হৈগে।
উম সেইটোয়ে মুখ বিষাই যায়গে।
হয় নেকি
উম', আকৌ তুমি কৈ থাকা কোৱা-কোৱা।
চাওঁ মই মাজত শুম চাওঁ তুমি এইফালে আহা। এইফালে আহা বা ওচৰত শুৱ নালাগে এইফালে আহা এতিয়া হ'ল হৈ গ'ল। হেল্লো
উম
হয়
তাকে তোমাৰ এতিয়া বৰ্তমান ফুৰিব চুৰিব নোযোৱা?
তেলা আৰি
উম
কাইলৈ যাম নেকি ৰাতিপুৱা চাৰিটাত উঠি।
উম একেলগে যাব লাগিব ফুৰিব। একেলগে যাব লাগিব ফুৰিব বোলো।
তাকে মিনাক্ষী লগত পতা নাই
নাক কি ডাল শুলে।
হম
তাই বোলে বাপেকে বেয়া পাই বোলে এইবিলাক।
উম
কাইলে কৰিব বুলি কৈছে।
উম উম
এনে
হম
তাই হে জানে।
কৰিব ছেক
তাই আকৌ আছাম ভেলিত আছাম ভেলিতে পঢ়ে।
অ
ন হে সেইদিনা খন কবা কৈ থাকোঁতে গম পাইছোঁ।
উম আসাম মানে পঢ়াও
দেখিছো মা
তাই
উম
উম নাই কোৱা সি
আহ কি কথা সুনিছা ভাই
কৰা যদি কৰিবা। নাই নাই একো মানে এইবোৰ।
সিহঁতিয়ে কৰিছে দিয়া।
হো?
সুধিছিলো দিয়া কিবা এটা।
নাই সুধা মই এনেহে কৈছোঁ।
এনেই তুমি
সঁচাই এনে কৈছোঁ, মা শপত এনেই মই কৈ চাইছোঁহে। বেলেগ তেনেকে একো নাই, বেলেগ তেনেকে একো কৰা নাই। মই এনেই সুধি ছাইছো তুমি তোমাৰ মানে লাইক-চাইক কৰা নেকি বুলি? সেইটোনো কি ডাঙৰ কিয় সুধিব লাগে।
উহ। হয়, হয়, হয় তেনে কথাটো থিকেই হয় কথাবিলাক।
ঠিকেই হয়। মই কৈ দিম ৰখা, মই কৈ দিম ৰ'বা।
ফতুৱামি নকৰিবা দেই, এটা এনে এনে আ উল্টা-পুল্টা কথা কৈ দিওঁ।
কৈ দিম মই
নাই দিয়া।
কাইলৈ কমেই চাবোচোন, কাইিলৈ মৰ্ণিঙে কম। তুমিতো সাৰো দেৰিকে পোৱা ন।
মানে ৰাতিপুৱা মানে গালি এটা শুনিম আৰু, শোৱাৰপৰা উঠি।
কিয় গালি শুনিবা। লাইকটো কৰাই না তাত গালি শুনাৰ কি কথা। ক'ব লাগিবনে নাই?
নকবা ধেইত এইবিলাক এনে এনে নকবা। উল্টা-পুল্টা হ'ব আকৌ।
এনেই নহয় দিয়া সঁচাকে।
এই নহয় ধেইত।
হ'ব দিয়া মই নকওঁ, তুমি নিজেই ক'বা।
মই আকৌ কিয় কম আকৌ, হা হা কি যে কথা।
তুমি লাইক কৰা, লাইক কৰা মই গম পাইছো লাইক
তুমিটো তেনেকে কৈ কৈ হোৱাই দিবা এতিয়া, লাইক কৰাই দিবা এতিয়া, কৰোৱাই দিবা এতিয়া।
হ'ব দিয়া মই এনেই কৈছো এইটো, তোমাৰ মনৰ কথা তুমিহে জানিবা।
উম সেইটোৱে, সেইটো কোৱা।
মই এনেই ফটুৱা কৰিছো দেই।
বুজিছো, বুজিছো গম পাইছো। তুমি আকৌ ফতুৱামি কৈ তাইক কৈ নিদিবা গৈ এনেই এনেই।
নকওঁ, নকওঁ।
উম। মোৰ গান পৰি যাব।
হু?
একো নাই।
নহ'লে কি?
একো নহয়, নহ'লে কি হ'ব একো নহয়।
কোৱা কিবা এটা কৈছিলা।
একো নহয়, নহ'লে নহ'লে নহয় আৰু।
কি নহ'লে নহয় আৰু?
বেলেগ টপিক আছে নে কিবা।
উম কৈ যোৱা। তুমি মোবাইল দুটা চলোৱা নেকি? আজি নুশুৱা, এইটো বা আজি নুশুও।
তেনে আছোঁ মই।
হুম